হেল্ল', হেল্ল'। শুনিছা কি কৰিছা? এ মই দি কিবা ঘৰলে গৈ আছোঁ। তুমি কি কৰিছা?
মই যে বৰ্তমান ছোৱালী টিউশ্যনৰ পৰা নিব আহিছোঁ দেই।
অ', অ'।
উম্।
তাৰপিছত, আজি নাহিলা যে।
আজি মোৰ অলপ গাটো ঠিক নাছিলে, সেইটো কাৰণে নগলোঁ আৰু।
অ', কি হৈছে?
মোৰ যে মূৰৰ বিষ হৈছিলে, তাৰপিছত গাটো ইমান ভাল লগা নাছিলে আকৌ, ত' সেইটো কাৰণে আজি প্ৰথমে যাম বুলি ভাব ছিলো, তাপা নাই নাযাওঁ বোলো আকৌ তাত বেছিকে মোবাইলটো ইউজ কৰি থ তাৰ পিছত বোলো। হে সেইটো কাৰণে নাযাওঁ বেছি মোৰ বিষ হব বুলি। টেবলেট খাই তাকে অলপ আৰাম কৰিলোঁ আজি।
অহ, অহ, মোৰৰ বিষ।
অ', তাৰপিছত এতিয়া কি ঘৰ গৈ আছা
এই ঘৰ গৈ আছোঁ। কালি আহিবা নাই।
কাইলৈ যাম।
অ', আৰু তোমাৰ একজাম কেনেকুৱা হ'ল?
অ' কিহৰ? অ' হেৰি কম্পিউটাৰ। কি একজাম কথা কৈছিলা।
আমাৰ
অ' অ' এক্জাম।
অ'।
হেল্ল' শুনিছা?
শুনি আছোঁ।
হেল্ল'। অ' হেৰি, তোমাৰ সেইফালে ভালকে শুনি পোৱা নাই। নেটৱৰ্কটো মাত অহা নাই আকৌ।
অ', হেল্ল' শুনি আছোঁ মই, কোৱা।
অ', এক্সাম ঠিকেই হ'ল।
অ'।
তাৰপিছত, কালিতো নগ'লোৱেই ক্লাছ। আজি আকৌ যাবলৈ নহ'ল। আকৌ কাইলে আছে, কাইলে আকৌ যাব লাগিব।
অ', অ'।
উম্।
বাকী খোৱা বোৱা কৰিলানে নাই?
খোৱা বোৱা কৰিলো আজি তোমালোকে আজি দিনত কি খালা?
মই চাহ খালো, ভাত নাই খোৱা, তুমি কি খালা?
মই ভাত খালোঁ, তাৰ পিছত মৰ্ণিঙৰ ৰুটি খালো তাৰপা আকৌ দিনত আজি যিহেতু ঘৰতে আছিলোঁ যে সেইটো কাৰণে ভাত খালো মংগলবাৰ আজি নিৰামিষ। খাওঁ যে, চ' সেই নিৰামিষ।
অ', অ', অ' ভালেই কৰিলা গৰমত নিৰামিষে ভাল।
অ', কিন্তু আজি বতৰ অলপ ভাল কৰিলে দেই এইকেইদিনতকে।
উম, উম হয়।
উম, বতৰ আজি ভাল। নহ'লে তোমাৰ এই দুদিন বাপৰে ইমান গৰম পৰিছিলে নহয় কি ক'বা আৰু।
নকবা মোৰ মানে অশান্তি পাই গৈছিলোঁ।
আছোঁ যে তোমাৰ মানে একদম গাড়ী যি মাত কথা। শুনি পোৱা নাযায়।
অ'। মই শুনি আছোঁ বাৰু তোমাৰতো
অ'। তাকে ইয়াত এক্সিডেণ্ট হ'ল নেকি, গাড়ী এখন মানে পুলিচৰ গাড়ী এখনে টানিত লৈ গৈছে আকৌ।
অ', ক'ত?
ইয়াতে তোমাৰ এডোখৰ তিনচুকীয়া গেলাপুখুৰী ৰোদতে। তাকে অ', নহয় এতিয়া মানে কথা পাতি আছোঁ। তাৰমানে পুলিচৰ গাড়ী এখনে মানে এনেকে টানি লৈ গৈছে আকৌ। গাড়ী খন ভগা আছিলে সম্ভৱ কৰ'বাত এক্সিডেণ্ট‌ হ'ল চাগে।
হয়, হয়।
উম।
ভয়ে লাগে আজিকালি এক্সিডেন্ট বোৰ হোৱা হৈছে মানে নকবা আৰু।
আজি কালি মানে কি হয় তুমি নিজে ভালকে চলালেও তোমাক বেলেগে আহি হ'লেও মানে হেই দি দিয়েহি তাৰমানে। সেইটো কাৰণে বহুত ভয় লগাই হৈছে আৰু তোমাৰ। ইমান স্পীডত ল'ৰা বিলাকে গাড়ী চলাই, তোমাৰ বাইক চলাই কি কবা।
অ'
উম' মই যে সেইটো কাৰণে মানে তোমাৰ স্কুটি চলালে, নিজে মই চাইডত ৰখি দিওঁ আগতে মানে গাড়ী পাৰ হৈ যাবলৈ দিওঁ তাৰমানে নহ'লে তুমি নিজৰ চাইডত থাকিলেও মানে তোমাক পিছফালৰ পৰাই মানে মহতিয়াই মেলি লৈ গুচি যায়গে তাৰমানে
সেইয়াই।
অ' তাকে আকৌ। কথা ছাৰক
বেটী কেইটা বজাত ছুটি হ'ব?
অ' ছুটি এতিয়া চাৰে দুট দুমাহৰ আক' ফিফটিন আছে নাই ইয়াত? আহিবা।
অ'
দুমাহৰ বুলি কৈ দিবা উম'। নহয় এই, ছোৱালী জনী মানে টিউশচনৰ ফিজ দিব আছিলে যে, তাকে মানে, তাইক পইচা দি পঠিয়াইছোঁ, ফিফটিন হানড্ৰেড দি দিয়াগে ছাৰক বুলি কৈছোঁ তাৰমানে।
অ', অ'
উম'
তাকে, আৰু কোৱা বাকী এতিয়া মূৰৰ বিষটো ভাল পাইছানে নাই?
মূৰৰ বিষটো এতিয়া ভাল পাইছোঁ, তোমাৰ টেবলেট খালোঁ যে।
অ', বেছিকে নাখাবা আৰু টেবলেটবোৰ।
অ', নহয় এইকেইদিন মানে তোমাৰ বহুত গৰম পৰিলে ন ত' মানে তোমাৰ সেনেকে গৰমতে হেৰি কৰি থকা হ'ল। আজি আকৌ ঘপকে খিনি তোমাৰ বতৰ ঠাণ্ডা কৰি দিলে। মানে তোমাৰ শুলো নহ'লে আকৌ মানে কি হয়, তুমি মূৰটো বিষাই থাকিলে তোমাৰ একো কাম কৰিব একো মন নেযায়। তোমাৰ মানে ইফালে ল'ৰা হেৰি আছে তাতে টেবলেট এটা খাই অলপ আৰাম কৰি দিলোঁ। ত এতিয়া অলপ ভাল পাইছোঁ।
হয়', এতিয়া
উম' এতিয়া ভাল পাইছ ন? বহুত, উম', উম'
অ',
অ', হেল্ল'
আৰু, আৰু, আৰু কোৱা? মানুহজন ঘৰতে আছে।
মানুহজন যে নাই, তেওঁ সেই ওলাই গ'ল। উম' বেটীক থওঁতে টো তেওঁয়ে থলেহি বাৰু, মই বোলো তুমি থৈ দিয়াগে, বেটাও আজি খেল নাই। কি নাই? তাকে বোলো হেৰি, মই আনিমগে বোলো সেনেকে।
অ', এনেকে ভাবিলোঁ। অ' আজি খেল নাই মানে।
হা কি কৈছা?
আজি খেল নাই মানে বেটাৰ?
আজি খেল নাই, বৰষুণ দিলে যে তোমাৰ সেইটো কাৰণে বন্ধ আজি।
অ', অ'
এ মানে, কি হয় তোমাৰ বৰষুণ দিলে মানে ফিল্ডত আহ সেইটো কাৰণে ফিল্ডত খেল নহয় আকৌ,
অহ',
তে তাৰ, ত সিও মোৰ লগতে আছে, সেইকাৰণে নযাওঁৱে মোৰ গাটো আজি নগলো কাইলৈ যাম আৰু লগ পাম।
অ', অ' কালি লগ পোৱা হ'ব।
এতিয়া বেটিয়ে তোমালে ৱেইটয়ে কৰি থাকিব চাগে আৰু আহিব আহিব বুলি।
অ', অ' ৰখি থাকিব ৰখিও থাকিব তাৰ পিছত তাই কাৰণে কিবা এটা লৈ যাবও লাগে।
অ' যিমানে মাক আহিব বুলি ন?
অ', দেউতাকে আহিলে আকৌ কালি যে, আবেলি কালি অ' আজি দেউতাকৰ লগতে আছে। আবেলি আহিলে
অ', এনে দেউ
তাৰপিছতে ডিউটি ডিব্ৰুগড়ত পৰিছে।
অ', ডিব্ৰুগড়ত?
ডিব্ৰুগড়ৰ পৰা সেই, বন্ধ আৰু মানে, তেখেতৰ ছুটী আছে। ছুটি লৈছে এই ল'ৰা -ছোৱালী কেইটাক গৰম বন্ধ বুলি অকমান ফুৰাম বুলি।
অ', এতিয়া অলপ ফুৰি আহিবা আৰু,
অ', এই দেওবাৰ দিন এটা চাই লওঁ আৰু এই পিনে কিবা কৰিব নোৱাৰো যে উম'।
তাকে মও সেই দেওবাৰে তোমাৰ মাজ
ক'ত, ক'ত
মাজে, মাজে।
মাজুলী।
অ'।
অ, মাজুলীত কি তোমালোকৰ ঘৰ নেকি।
নাই ঘৰ নহয়। মোৰ ঘৰতো শিৱসাগৰত হে।
অ'।
মাজুলী এনেই মানে সত্ৰবলাক অলপ চামগে বুলি ভাবিছো মানে। আৰু ওচৰৰ মানে দু, দুজন আমাৰ লগৰ যাব আৰু। গৈ আহোগৈ বোলো কৰি। অ, সত্ৰত যাম।
অ, দেওবাৰে।
অ, দেওবাৰে যাম।
কোন, কোন যাবা।
অ, মই যাম, তাৰপিছত আমাৰ হাজবেণ্ডৰে এনেকুৱা ফেমি তিনিটা ফেমিলি যাম আৰু।
অ', অ', ঠিকে আছে, ফুৰা নিচিনাই হ'ব আৰু ন।
অ', অ', তাকে আকৌ এতিয়া বেটি মানে তোমাৰ গাড়ী
অ, তাই নোৱাৰে ন। হয়, হয়, বহুতৰ প্ৰব্লেমতটো হয় আকৌ গাড়ীত গ'লে মূৰৰ বিষ হয়। পেট এ, কি, বমি, বমি ভাৱ আহে। হয়, হয়, আমাৰ।
এতিয়া নোৱাৰাৰে যাবলৈ।
ময়ো আকৌ মই মানে গাড়ীত এ চি লগাই দিলে মই যাব নোৱাৰো।
আমাৰ বেটি চে
এনে পাৰো কিন্তু গাড়ীত বচি ল, কিবা কেলে জানো পেট, চট পকাই যায় মানে একদম বন, বন ভাতটো আহে।
অ', আমাৰ এই ছোৱালীজনীও ‍চেম সেনেকুৱাই হৈছে। আকৌ তোমাৰ মানে , ইমান সৰুৰ পৰা মানেী গাড়ীত লৈ মানে তথাপিটো তাৰে গা হয়, অ, বাৰী তোমাৰ মানে গোটেই লেপচান হৈ যায়।
অ'।
তাৰপিছত নোৱাৰা যদি এতিয়ানো কি কৰিবা, এতিয়া বোলো, তোমাৰ একজামো আহি ছিলে, এনেই তই গৈ আহিব পৰা হেতেন ভাল হ'লহেতেন। তাৰ পিছত এ, তাই হৈ পানি শৰাই এখন ম
অ'।
আৰু মানে এইবিলাক এতিয়া যাম মি অকলে জৰি নালাগে।
অ'।
তাৰপিছত আকৌ ইহঁতক আৰু বন্ধ এফালে দিব লাগিব আৰু, ওচৰতে ক'বাত নিব লাগিব।
এতিয়া মানে তুমি আৰু হাজবেণ্ডে যাবা।
হা!
তুমি আৰু হাজবেণ্ডে যাবা।
অ, এতিয়া মই হাজবেণ্ড যাম তাৰপিছত আৰু হাজবেণ্ডৰ লগৰ দুজন যাব। আৰু এনেকে।
অ', ঘূৰি আহাই হ'ব।
অ'।
এ, অটো মানে বজাৰত সোমাম বুলি ভাবিছোঁ, মোৰ যে জানা পাৱাৰ বেংক কেইটা বেয়া হ'ল, চাৰ্জ লোৱা নাই আজি ফোনটো, সেইটোকে মানে জনীৰ লগতে এ, বজাৰত সোমাম মানে দেলি বজাৰত, তাৰপিছতে খোজকাঢ়ি আহিছোঁ, ইয়াৰ পৰাই মানে এতিয়া সেই টম-টম এখন লব লাগিব আৰু, লৈ কেনে যাব লাগিব। অ'। সেইটোৱে, সেই গৈ আছোঁ আৰু এতিয়া। হ'ল। অ, হ'ল ন! নহ'লে কি কৰা, আকৌ ফোনটো লগোৱা নে! নে ঘৰ গৈ লওঁ মই!
অ', ঘৰলে গৈ লও, আৰামছে সাতটামান বজাত লগাম ন!
অ', অ', লগাবা। মোক ফোন এটা কৰিবা বা মেছেজ এটা কৰিবা।
অ', ঠিক আছে, ঠিক আছে, দিয়া। লগৰ হয়ত